অ'
হেল্ল'।
হয় কোৱা?
কি কৰি আছা?
এয়া, মই তোমাৰ এনেই আছোঁ অলপ।
অ' ভালনে?
ভাল ভাল। তোমাৰ?
ভালে ভালে। খোৱা বোৱা কৰিলা?
উম, কৰিলো কৰিলো। তুমি কৰিলা নাই?
উম। বাকী ঘৰত ভালেই নহয়?
উম, ভাল ভাল ভাল।
উম, খেতি পথাৰ লাগিছে নাই?
আমাৰ লাগি, আমাৰ লাগি হ'ল। তোমালোকৰ লাগিছে নাই?
অ' আমাৰ এই আৰম্ভ কৰিছেহে।
অ', অ', অ', অ'।
তোমাৰোকৰ লাগি হৈ গ'ল নেকি?
বাকী ঘৰ সকলোৱে ভাল?
অ' আগতীয়া দেখোন।
আমাৰ আগতীয়া আগতীয়া। কাৰণ আমাৰ মাত মাটি মানে বেছি নহয়, তোমাৰ মাটি বহুত কম হয়, আ দ মাটি মানে আমাৰ দ মাটি, দুডৰা বা এডৰা বাকী আ, তোমাৰ চাৰি উম, পাঁচজৰা আছে হৈ গ'ল, আমাৰ সিমান বেছি মাটি নাই। আমাৰ বহুতে কম মাটি সেইব সোনকালে হ'ল মানে অলপ।
অ', অ' ঠিকে আছে। আমাৰ তোমাৰ এই এতিয়া দ মাটি বিলাকত অলপ দিনৰ আগত বেছি পানী হৈছিলে, এতিয়া অলপ মানে জোখৰটো হৈছে আৰু বোকা দিছে আৰু হ'ব পাৰিছে। এ, বা আজি মই ফোন কৰিলো মানে বিশেষ এটা টপিকত মানে কথা পাতো বুলি।
হুম, হুম, পাচোন বাৰু কোৱাচোন বাৰু।
উম। এ আমাৰ যিহেতু এতিয়া বিলুপ্তপ্ৰায় প্ৰাণী বিষয়ত মানে অকমান আলোচনা কৰিব বুলি তোমালে ফোন কৰিলো।
হয়, কোৱা।
উম। এ-এই বিষয়টো বৰ গুৰুত্বপূৰ্ণ আকৌ গম পাইছানে।
হয় হয় বহুত গুৰুত্বপূৰ্ণ, এতিয়া আমা ইয়াৰ পৰা আগতে পথাৰবোৰ এ বৰটোকোলা চৰটোকোলা আহে এতিয়া নাহে হৈবোৰ দেখিছা নাই।
নাহে অ', বৰটোকোলা পানীহাঁহ পানী অ', পানীহাঁহে খুব মাছ খাই নহয় গম ছা নাই বৰটোকোলাইও খায়, উম। তাকে, আজিকালি এই বিষয়টো মানে গুৰুত্বপূৰ্ণ এইকাৰণে হৈছে অসমৰ প্ৰাকৃতিক সম্পদৰ আহ মানে অসমৰ প্ৰাকৃতিক সম্পদ আৰু জীৱচিত্ৰ বিশ্ববিখ্যাত, হয় নহয়। কিন্তু দুখৰ বিষয়ে যে বহুতো মূল্যবান প্ৰাণী এতিয়াও বিলুপ্ত পথত আগবাঢ়িছে ছে মানে, আগবাঢ়িছে মানে নাইয়ে।
সঁচাকে অ', নাই হয় হয়।
উম। তাকেহে, তুমি বাৰু এনেই মানে তুমি প্ৰথমে কোৱা মানে বিলুপ্ত প্ৰাণী বুলিলে মানে কি বুজি পোৱা মানে ত এনেই তোমাৰ মনত অহা মানে হা, কি বুজি পোৱা মানে বিলুপ্ত প্ৰাণী বুলি ক'লে?
হয় মই পোন প্ৰথমে ক'ম এতিয়া আমাৰ যি এতিয়া তোমাৰ আহ আমাৰ পৃথিৱীৰ পৰা যিখিনি এ প্ৰাণীৰ অস্তিত্ব নাইকিয়া হৈ গৈছে ন' সেইটোকে মানে সাধাৰণ ভাষাত সেইতটোকে ক'ব পাৰি হয় নে নহয়। এতিয়া তোমাৰ ধৰি লোৱা এতিয়া যিখিনি প্ৰাণী, হয়
সংজ্ঞা মানে ক্ৰমাগতভাৱে হ্ৰাস পাইছে গম পাইছানে। যিবোৰ প্ৰাণীৰ সং-সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু ভৱিষ্যতে মানে সম্পূৰ্ণ পৃথিৱীৰ পৰা নাইকিয়া হৈ যোৱা আশংকা আছে মানে, সেইবোৰকে প্তপ্ৰায় প্ৰাণী বুলি ক'ব পাৰি মানে গম পাইছানে।
হয় হয় হয় নিশ্চয় নিশ্চয়।
এতিয়া অসমৰ মানে কেইটামান বিলুপ্তপ্ৰায় মানে প্ৰাণী প্ৰাণী এনেকুৱা আছে ন' এতিয়া এছিয়া হাতীবোৰ নায়েই। তোমাৰ অ', সুলগ গীৱন সোণালী লাংগুৰ, ডলফিন হেল্ল', এইবোৰে তোমাৰ উল্লেখযোগ্য মানে বিলুপ্তপ্ৰায় প্ৰাণী গম পাইছানে। এশিঙীয়া গড় অসমৰ গৌৰৱ বুলিয়ে কোৱা হয়। হেল্ল'।
হয় শুনি আছো হয়।
অ', এই তোমাৰ এশিঙীয়া গড়ৰ কথা কৈছো এশিঙীয়া গড়টো তোমাৰ অসমৰ গৌৰৱ বুলি ক'ব পাৰি ন'।
হয় হয় পাৰি পাৰি নিশ্চয় পাৰি।
হয় হয়, এশিঙীয়া গড়ৰ পৰা কিয় অ', কিয় অসমৰ গৌৰৱ বুলি কোৱা হয় জানানে? কিয় হয় জানা, এশিঙীয়া গড় পৃ থিৱীৰ এক মানে এক অতি মানে বিৰল প্ৰাণী গম পাইছানে।
গম পাইছো এশিঙীয়া আম এশিঙীয়া গড় আমাৰ অসমৰ প্ৰতিক গম পাইছা নাই
অ', হয় পৃথিৱীত থকা মানে গঁড়ৰ সি হেল্ল
হয় হয় হয়, শুনি আছো কৈ থাকা।
অ', পৃথিৱীত থকা মানে এশিঙীয়া বিশেষকৈ কাজিৰ-কাজিৰঙা ৰাষ্ট্ৰীয় উ-উদ্যানতে পোৱা যায়।
হয় হয়।
অ', ইয়াৰ বাবে অসম বিশ্বজুৰি পৰিচিত আকৌ গম পাইছান নাই। আগতকে এতিয়া গড়ৰ সংখ্যা কমি গৈছে বুলি শুনিছো কিন্তু
এইটো এতিয়া তোমাৰ কি কবা এটা তোমাৰ চোৰাং চোৱাৰ ফলত এনেকুৱা হৈছে গ'ম পাইছা।
অ' চোৰাং চিকাৰ হওঁক তাৰপা তোমাৰ আহ অবৈধ ব্যৱসায় হওঁক বাসস্থান ধংশৰ পৰাও ইয়াৰ সংখ্যা কমি গৈছে, যদিও মানে সংৰক্ষণৰ ফলত অ' সংখ্যা কিছু বৃদ্ধি পাইছে, তথাপিও ইয়াক এতিয়াও মানে সুৰক্ষিত ৰাখিব লাগিব গ'ম পাইছাম নে নাই। এই মানে খৰ্গৰ কাৰণেও এতিয়া তোমাৰ হেৰি হয় কিছুমান
হয়, হয়, হয়। এতিয়া তোমাৰ কি হৈছে চৰকাৰ চ হা'।
পিকনি হ'ক মানে এইটো পিকমি হ'কটো হৈছে তোমাৰ বনৰীয়া গাহৰি।
হয়, হয়, হয় গ'ম পাইছোঁ হয় কোৱা।
অ', অ' এইটো পৃথিৱীৰ মানে আটাইতকৈ সৰু বনৰীয়া গাহী এ গাহৰি পিকনি হ'ক। এইটোতো এতিয়া মানে দেখিবলৈ নাই ইয়াৰ মূলত মানে অসমতহে পোৱা যায়। ওখৰ ঘাঁহনি ধ্বংস হোৱাৰ বাবে ইয়াৰ সংখ্যা অতি কমি গৈছে।
হয়, হয়।
সেইতোৱে। তুমি সোণালী লাংগুৰৰ বিষয়ে শুনিছানে বাৰু?
হয়, হয়, শুনিছো, শুনিছো নিশ্চয় শুনিছো। হয়, শুনিছো হয়।
অ', সোণাৰী আহ সোণালী লেংগুৰ হৈছে মানে, তোমাৰ ইয়াৰ এক বিশেষত্ব হৈ ছে, অসমৰ পশ্চিমা মানে পশ্চিমা অঞ্চলত দেখা পোৱা যায় ইয়াক।
হয়, হয়, হয়।
তোমাৰ এতিয়া, এতিয়া মানে প্ৰায় কম দেখা যায়, বন ধ্বংস আৰু তোমাৰ ধৰা মানুহে হস্তক্ষেপ কৰে যে।
হয়।
হয়, সেইটো কাৰণে খুব কম দেখা যায়। এই প্ৰাণীবোৰৰ বিলুপ্ত হোৱাৰ কাৰণবোৰ কি গম পাইছা নে বাৰু? হেল্ল'।
হয়, হয়, কৈ থাকা শুনি আছোঁ, কোৱাচোন বাৰু কি কাৰণ?
অ'। এইবোৰ তোমাৰ, তোমাৰ হৈছে অবৈধ চিকাৰ বা বনাঞ্চল ধ্বংস।
হয়, হয়।
উদ্যোগ স্থাপন কৰা, কৃষিৰ বাবে বনভূমি নষ্ট কৰা। বা নদীৰ পৰিৱেশ প্ৰদূষন কৰা, জলবায়ু পৰিৱৰ্তন।
হয়, হয়।
হয়, অ'। আৰু তোমাৰ এতিয়া, মানুহ আৰু প্ৰাণীৰ মাজত বিশেষকৈ সংঘাত হ'বলৈ লৈছে গম পাইছা নাই।
অ', সংঘাত হ'ব লৈছে, কাৰণ হাবি-বননি ধ্বংস কৰি দিয়া হৈছে কাৰনে, এইবোৰ সংঘাত হ'ব লৈছে।
অ', সংঘাত হ'ব লৈছে। এতিয়া অ', বন মানে ধৰা এতিয়া, খাদ্যৰ সন্ধানতো মানুহে যেতিয়া জীৱ-জন্তুৱে খাদ্য খাবলৈ নাপাব ন, তেতিয়াতো মানুহৰ ওচৰলে কে আহিব। কাৰ ওচৰলৈ যাবনো। উম, এতিয়া তোমাৰ বন ভূমি নিজৰ বাবে, হাতী হওক বাঘ হওক আদি মানে, খাদ্যৰ সন্ধান মানুহ খাদ্যৰ সন্ধানতে আহে সিহঁতি। খাদ্যৰ সন্ধানত মানুহৰ বৰ্ণ বস বসতিস্থানলৈ আহে গম পাইছেনে। তেতিয়া, দুপক্ষৰে ক্ষতি হয়, মানুহেও ভয় কৰিব। সিহঁতি অপকাৰ কৰিব নেকি, বা সিহঁতিও ভয় কৰিব মানুহে অপকাৰ কৰিব নেকি বুলি।
হয়, হয়, হয়।
উম, সেইকাৰনে তোমাৰ মানে সেইতো এতিয়া, সংঘাত হোৱা দেখা মানে প্ৰায় দেখা গৈছে মানুহৰ
হয়, দেখা গৈছে হয়।
যদিও চৰকাৰে মানে, তোমাৰ ব্যৱস্থা লৈছে, উম, কাজিৰঙাই হওক। এইটো চৰকাৰে লোৱা তোমাৰ কাজিৰঙাই হওঁক, মানাহেই হওঁক। তাৰ ৰাষ্ট্ৰীয় উদ্যান, উৰাঙে হওঁক, নামেৰি, ডিব্ৰু চৈখোৱা। অভয়াৰণ্যৰ জৰিয়তে বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিছে। তথা- তথাপিতো মানে, য'ত চোৰাং চিকাৰীৰ বিৰুদ্ধে মানে কঠোৰ আইন প্ৰয়োগো কৰিছে। বহুতো সংৰক্ষণ প্ৰকল্পও আছে।
হয়, কিছু কিছু ক্ষেত্ৰত চৰকাৰী বিষয়াসকলো তোমাৰ হাত আছে বুলি মই ভাবিম।
অ', হয় হয়।
তেওঁলোকে তোমাৰ, তোমাৰ চৰকাৰী টকা লৈ পেলাই, তোম, তোমাক সেই চোৰাং চিকাৰীসকল, তোমাৰ হাবি-জংঘলৰ মাজত তোমাক যাব দিয়ে, গম পাইচ নাই।
হয় হয়। আমি বনাঞ্চলসমূহ সংৰক্ষণ সংৰক্ষণ কৰিব লাগে, গছ পুলি ৰোপন কৰিব লাগে। বন্যপ্ৰাণী কেতিয়াও ক্ষতি কৰিব নালাগে। অবৈধ চিকাৰ কৰিব নালাগে। চিকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে। আনকো সচেতন কৰি দিব লাগে। এইবিলাকৰ বিষয়ে জানে।
হয়।
উম্, আৰু এই ক্ষেত্ৰত মই ভাবোঁ, এই ক্ষেত্ৰত মই ভাবোঁ, বিদ্যালয়ৰ মানে তোমাৰ ছাত্ৰ ছাত্ৰী সকলেও মানে ভূমিকা ল'ব পাৰে। কিয় জানেনে? ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ দিবস হওঁক, বন্য প্ৰাণী সপ্তাহ হওঁক বা বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহিব অংশগ্ৰহণ কৰিব পাৰে বা ৰচনাই হওঁক, বক্তৃতাই হওঁক নাটকৰ জৰিয়তেও কৰিব পাৰে, বাটৰ নাটকৰ জৰিয়তেও কৰিব পাৰে নহয়, গম পাইছাঁ নাই।
হয়, পাৰে পাৰে পাৰে
চিত্ৰাংকনৰ জৰিয়তেও এইবোৰ সচেতনতা বৃদ্ধি কৰিব পাৰে। বক্তি এতিয়া বক্তৃতা দিলেও, বহুখিনি কথা নজনা কথা মানুহে জানিব পাৰে। ৰচনাটো তোমাৰ লিখিবলৈ দিলেও, বহুখিনি লিখিব পাৰে।
পাৰে পাৰে পাৰে।
উম্ তেতিয়াহে প্ৰকৃতি আৰু, আৰু তোমাৰ হেৰি এই যদি এই প্ৰাণীটো বিলুপ্ত হৈ যায় তেন্তে কি হ'ব বাৰু কোৱাচোন। তেতিয়া প্ৰকৃতিৰ খাদ্য শৃংখলো ভাঙি যাব পাৰে নহয়, গম পাইছা নাই।
হয় হয়, পাৰেটো নিশ্চিত হয়, নিশ্চিত হয় নি বিজ্ঞানসন্মত হয়টো
বহু মূল্যবান মানে জিনগত সম্পদ চিৰদিনৰ বাবে হেৰাই যাব, গম পাইছা।
হেৰাই যাব। আকৌ সেইবোৰ কেতিয়াও ঘূৰি নাহে। এটা সম বস্তু পৃথিৱী
ঘূৰি নাহে নাহে। ভৱিষ্যত প্ৰজন্ম মই মানে এই প্ৰাণীবোৰৰ কেৱল কিতাপতহে দেখিব আৰু মানে এনেকে বাস্তৱত নেদেখে। এইতোয়ে যে ধৰা এতিয়া বান্দৰ বিলাক ধৰা আমাৰ আমাৰ এতিয়া বান্দৰবিলাক ধৰা, আমাৰ, আমাৰ এইবোৰ গাঁৱলীয়া অঞ্চলত বান্দৰবোৰ নাই কিন্তু টাউনটতো বান্দৰকেইটাকে দেখিবলৈ আছে। কিন্তু সেই বস্তু বিলাকৰ যেতিয়া তোমাৰ খাদ্যও অভাৱ হ'ব ক'ৰ পৰা মানে থাকিবগে। সিহঁতৰ জিনৰ সতে হেৰাই যাবগে।
হয় যাব।
সেইটো কিন্তু একেবাৰে মানে
হয় হয়।
ধৰা প্ৰকৃতি তেওঁৰ বন্যপ্ৰাণী সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আহি পৰিছে। মানে গুৰুত্ব, গুৰুত্ব সহকাৰে ল'ব হ'ল আৰু কথা কথাটো গম পাইছা। আমি যদি আজিয়ে সচেত সচেতন নহওঁ তেন্তে অসমৰ এই মানে মূল্যবান জীৱ বৈচিত্ৰময় মানে আমি নৱ-প্ৰ্জন্মৰ বাবে সুৰক্ষিত কৰিব নোৱাৰিম
হয় হয় হয়। নিশ্চিতভাৱে, নিশ্চিতভাৱে নোৱাৰিম। হয়।
হয়।
অি
ভাবো মানে এইবোৰ ধৰা সকলোৱে মানে একেলগে প্ৰতিজ্ঞা কৰিব লাগে আৰু বন্যপ্ৰানী ৰক্ষা কৰো বা প্ৰকৃতি সং কৰো আমাৰ গৌৰৱ বতুত ৰাখো মানে এনেকে ধৰি এনেকে যদি তোমাক সংকল্প কৰে প্ৰত্যেকে এজোপা গছ কটাৰ আগত মানে ভাবিব বা আমি কি সংকল্প লৈছো
হয় হয়। হয় হয় পাইছো পাইছো।
এ আজি আজি খুব ভাল লাগিল দেই তোমাৰ লগত
অ' ভাল লাগিলে ভাল লাগিলে ভাল লাগিলে তোমাৰ পাতি অ' তোমাৰ লগতো পাতি ভাল লাগিলে।
ভাল লাগিলে আজি পাতি।
হয় হয়।